হেল্ল' হেল্ল'। কি কৰি আছা? হেল্ল' তুমি হেৰি কৰা নেটৱৰ্ক থকা জেগাত যোৱা খবৰ ভাল আৰু
অ আছো আৰু তোমাৰ
নহয় এই ভালে দিয়া এতিয়া বাহিৰলৈ আহক আহক আহাচোন নেটৱৰ্কতটো বহুত দিগদাৰ হৈ আছে যে উম গৰমটো কেনেকোৱা
একদম গৰমো থাকিব নোৱাৰি এতিয়া হেৰি গৰমত থাকিব নাই দুবাৰ তিনিবাৰ গা ধুইছো তোমালোকৰ তাত কেনেকোৱা গৰম
এ আচৰিত আৰু বৰষু ন এজাকো নাই কি যে যেন এনেকে যে লাগিছে ক'ৰবা একলেন চে কলেনত গৈ ডুকি মাৰি থাকিম এতিয়া অ সেই কথা এটা শুধো নাই মাজুৰে কৰ'বাত ফুৰিব গৈছিলো নাই
অ অ অ ফুৰিব গৈছিলো উ অ হেল্ল' শুনিছানে ফুৰিব গৈছিলো নাজিৰা গৈছিলো শিৱসাগৰ ন নাজিয়া হেল্ল' অহ অগ্নীনাথ মন্দিৰ চালোগৈ টিলিঙা মন্দিৰ চালোগৈ তিনিচুকীয়া এ মজা
অ টিলিঙা মন্দিৰ মই গৈছো উম মই মানে হেৰিত গৈছিলো আপোনাৰ ন হে মেট্ৰিক পাছ কৰোতে গৈছিলো নেকি কি
অ দুৰ দিন হ'ল আ অ শুনি আছো
দিন হ'ল ক দিন এতিয়া আৰু কিবা টিলিঙা সলকাব লাগে বোলে সেই কাৰণে তেতিয়া পিছত আকৌ কেতিয়াবা ভৱিষ্যতে যাম আৰু
অ' এই তিনিবাৰ যাবই লাগিব। গম পাইছানে ন আমি মানে এবাৰ গৈছো নহয়। আমি এবাৰ গৈছো নহয়। টিলিঙা মন্দিৰত উম তাত এতিয়া আগতে আগৰ নিচিনা নহয়। হয় আৰু গম পাইছানে এতিয়া ভাল লাগে। জেগা খিনি অ' অ' জেগা খিনি চাই বহুত ভাল লাগে। এতিয়া আগতে গছ ছ এডালত কিবা হেৰি কৰিব লাগে। টিলিঙা বান্ধিব লাগে। উম এতিয়া মানে গছ নহ এতিয়া গছ এতিয়া তোমাৰ
ছ গছ নাই সেইডাল সেই গছডাল আছে নে বাৰু।
আছে আছে এই যিডাল যিডাল গছ আছে। সেইডাল মৰি থাকিলে বোলে। এতিয়া নতুনকে আকৌ গছ এডালো আছে। এ সেইডালৰ গছৰ সেইডাল পুলি আৰু পুলি এডালৰ উম উম বঢ়িয়া বঢ়িয়া।
এতিয়া গৰমৰ
উম এতিয়া এতিয়া গৈ অ' গৰম বন্ধত গৈ ভাল পাবা এতিয়া মানুহো বেছি হ'ব চা চোৱা মানুহো বেছ বহুত হ'ব।
উম এতিয়া গৰম বন্ধত ফুৰিব যাবা নে নোযোৱা?
উম গৰম বন্ধত এতিয়া যাব লাগিব আও ফুৰিবলৈ।
অ' হেৰি আহিছে আনন্দ মেলা আহিছে বোলে। চাব যবানে উম নাই নাই কালিৰ পৰা হয়
কালিৰ পৰা হ'ব হেনি অ' অ' ল'ৰা ছোৱালীক দেখাব লাগে আকৌ
এ আৰু কি হ'ল বেজিৰ পৰা বে বেজিটো দিয়াৰ পৰা পিছৰ বা কি হৈছে জানো ভাত চাত একো মানে নোখোৱা হৈছে।
অ' জ্বৰ তাৰ উঠিছে তাৰ হয় নে নহয়?
জ্বৰ উঠিছে বহুত দিগদাৰ দিছে, এতিয়া অলপ ভাল পাইছে। ডক্টোৰনিক ফোন কৰোঁ‌তে ক'লে বোলে, জ্বৰৰ ঔষধ অলপ খুৱাই দিয়ক তেতিয়া কৈছে ভাল পাব দিয়া।
উমমম তাকে ভাল উমম তাকে খুৱাই দিবা ভালকে আৰু এইকেইদিন গৰমৰ কাৰণে অলপ ভালকে তাক হেৰিও ল'বা। আকৌ কেয়াৰো ল'বা আক। উ ইমান গৰম ইমান গৰম পৰিছে উম। অ' জ্বৰ জ্বৰ বোৰো মানুহ অ' ইমান ঘনাই হৈছে। এতিয়া ভালো হৈছে আকৌ হৈছে।
এই যে মোৰ যে ভালেই হৈছে। স্কুলতো বন্ধ হল, নহ'লে স্কুল বন্ধ নোহোৱা দিনত যদি তাৰ এনেকুৱা হয়, কেনেকুৱা হ'ল হ'লে, স্কুল খতি হ'ল হ'লে সেইকাৰণে মানে-
উম এতিয়া অকমান ৰেষ্ট পাবা, নেট টো এতিয়া ভাললে অহাই নাই ন?
নাহে বাহিৰলৈ আহা মুকলি জেগাত।
অ' মই বা বাহিৰতে আছো, মুকলি জেগাতে আছো আছো তথাপিও নেটটো কিবা আপ ডাউন কৰি আছে, মাতটো তোমাৰ এবাৰ সোমাইছে এইবাৰ হেৰি হৈছে তেনেকে আছে। উম উম উম উম।
মানে নেটৱৰ্কটো অলপ আপডাউন কৰি থাকে। জানো আজি কি হৈছে বতৰটো কিবা এবাৰ ৰ'দ দিছে। এবাৰ তেনেকুৱা দিছে যে, সেইকাৰণে অলপ নেট
উম নেটটোৱে একেবাৰে প্ৰব্লেম দি আছে উম। তাকে।
কি খাবা পিছে?
এতিয়া এয়া চাহ বনালো তাৰপিছতে বিস্কুটতে সৈতে চাহ দিলোঁ মিস্ত্ৰী লাগি আছ তোমালোকৰ তাত কি খালা এতিয়া?
মই কি খালো মানে আমাৰ গাখীৰ চাহ শুকানিয়া। গাখীৰ চাহ, মইয়ো ভাল পাওঁ। গাখীৰ চাহ নহলে কামেই নহয়।
কামে নহয় অ', মইয়ো ভাল পাওঁ বাৰু গাখীৰ চাহ একাপ লাগেই দিন টো কিন্তু ঘৰত গাখীৰ নাই কাৰণেতো আৰু মুখ চেলেকি থাক
আমাৰো লৈছো যেনিবা ওচৰতে, এতিয়া চবৰে ওলাইছে। সেয়ে, ভাল হৈছে মইয়ো আমাৰো লোৱা হৈছে তেনেকে আৰু।
উম, উম, উম, ওচৰতে আ ছে কাৰণে ভাল আৰু আমাৰ আকৌ যাব লাগে দূৰলে।
কোৱেই নহয়।
একোৱে নহয় একোৱে নহয় গাখীৰ খিনি ভাল হ'ব লাগিব।
মই বোলো আধা লিটাৰ গাখীৰ জ কিন্তু সেয়া গাখীৰৰ দ দাদাহঁতে গালি দিলে খালি চাহ খোৱাৰ কাৰণে আধা লিটাৰ নাইকিয়া হয় সেইকাৰণে মোকে লৈ ল' তহঁতে।
তোমালোকে গাখীৰ চাহ খাই থাকিলে ল'ৰাটোক খোৱাব ক'ৰ পৰা ওলাব হয় নে?
সেইটোৱেটো আগতে মানে কি কৰো তাক, গাখীৰটো প্ৰথমে দি লওঁ। পিছত যি হয় হব আৰু।
তাকে অ', অ, তাকে তাকে। কোৱা, এতিয়া অ', দিয়া হ হ'ব দিয়া মইয়ো অলপ ব্যস্ত হৈছো, কৰি লওঁ দিয়া, অ', অ হ'ব দিয়া। অ',